হেল্প হেল্ল' হেল্ল'
কি কৰি আছে?
অ এয়া মই চাহ খাই আছো চাহ খাই আছো ।
অ কিহে দি খাইছা ।
মই বিস্কুট দি খাইছো নতুন এটা বিস্কুট ওলাইছে । সেইটো দি খাইছো ইমান ভাল লাগে খাই বিস্কুটো । অ অ তোমালোকে চাহ নোখোৱা?
নাখাও বিস্কুট দিছিলে মালিকৰ ঘ দুটা সিহঁতে গৈছিল যে দি পঠাইছিলে লগৰকেইজনী তাকে খালোঁ চাহ নাখাওঁ
কি বিস্কুট দিছে
জানো নাম কেইটা চোৱা নাই চকলেটৰে ।
অ অ পেকেট দিছে
অঁ পেকেট
মই এটা নতুনকে যে বিস্কুট ওলাই মোবাইলত দেখাই থাকে সেইটো মম মেজিক খা চা চাহিন ।
অ
এইটো বিস্কুট আন্নি কেনে খাইছোঁ এই ওচৰৰ দোকান এখনত আছে বৰ ভাল লাগে খাই সেইটো দিয়ে চাহ খালোঁ ।
অঁ ভাত বনালা
ভাত বনোৱাই নাই অলপ পিছত বনাম আমা চবে দেৰিকে খাই ভাত
অ ভাত বনোৱা নে ৰুটিয়ে খোৱা
মই ভাত খাওঁ আৰু বাকী চবেই ৰুটিয়ে খায় ৰুটি খাই আৰু পছু কেতিয়াবা ভাতো খায় ।
অহ
কেতিয়াবা ৰুটি খাই কেতিয়াবা ভা খা উম মানে আমাৰ নাইচা দাদীয়েে নাইচা দাদিয়ে মানে ৰুটি খাই ডায় বেটিচ আছে যে আৰু ডেইলি ৰুটিয়ে খায় ৰাতিপুৱা ৰুটিয়ে খোৱা যায় । বেছি কেতিয়াবা পিঠা খাও কেতিয়াবা ৰুটি খাও সলাই সলাই খাও পিঠাও খাওঁ ৰুটি দিও খাওঁ এনেকে মিলাই খাওঁ কেতিয়াবা পোলাও চোলাও বনোৱা যায় । কেতিয়াবা খিচিৰি খাও তোমালোকে ৰাতিপুৱা কি নাচাব নোৱাৰা
আমি নবনাওঁয়ে। আমি দুজনীয়ে ভাত খাই যাওঁ এজনীয়ে আকৌ চাহ খাই যায় ।
উম উম উম
ৰাতিপুৱা উঠা দেৰি হয় নেষ্টা বনাই থাকিব সময় নাই ।
সেইকাৰণে মানে ভাতে খাই যোৱা অ এ আমাৰ ছোৱালীজনী উঠিছে এতিয়া বিস্কুট খাব চিপছ আনি থৈছো চিপছ খাব আজি দেৰিকে শুইছে বদমাছি কৰি থাকে নুশুৱেই । হ চবৰে ভালে তোমাৰ ঘৰত খবৰ ভাল চবৰে ।
অ ভালেই
অ
ঘৰৰত ফোন মাইছ নে নাই? মোৰ ঘৰত আব্বা অ মোৰ ঘৰত আব্বা আম্মা । কাকা এজন আছে, বা এজনী আছে আৰু মই
অ কি কৰে তোমাৰ আব্বাই?
আবাৰ মিস্ত্ৰী কৰে। পকা মিস্ত্ৰী মাক ঘৰত থাকে। কাকাজন আকৌ বাহিৰত বেংগলৰত থাকে। কাম কৰে তাত।বাজনী বিয়া হ'ল।
অহ অহ তুমি পঢ়িয়ে আছা ন?
অ মই পঢ়ি আছোঁ। এতিয়া আৰু আব্বা আমাৰ ঘৰত অকলে আৰু। বৰপাই ল'ৰাটো থাকে সৰু সি আমাহঁতৰ লগতে থাকে
অ সি পঢ়ি আছে নে কি সৰু
সি এবাৰ হে ছিক্সত উঠিছে।
অ তোমাৰ লগৰ কেইজনী কি কৰিছে পঢ়া নাই?
সিহঁতে ভিতৰত আছে লাইনটোও গ'ল।
হয় নেকি?
অ
অলপ বাহিৰতে বহা
মই বাহিৰতে বহি আছো সিহঁতে ভিতৰত আছে।
অ ৰুমতো বহুত গৰম চৰ্ট দিয়াৰ কাৰণে।
অ ওপৰত চৰ্ট নাই যে সেটো কাৰণে বেছি গৰম।
উম আৰু জেগাখিনি অলপ কিবা হেৰি নিচিনা বেছি জংঘল। ভাল নহয়।
চাফা নকৰে আক।
অ সেইবিলাক মানুহ আৰু বেলেগ বেলেগ ঘৰ চাগে। মাটিবিলাক বেলেগ বেলেগ মানুহৰ সেইকাৰণে চাগে চাফা নকৰে।
তি চবৰে নিজৰখিনিয়ে চাফা কৰে, লোকখিনিয়ে কৰিব নিকি।
উম। তোমালোকে এতিয়া ভাত বনাবা।
দেৰিকৈ বনাম ভাত এতিয়া নবনাও। দেয়িকে খাওঁ দছটা চাৰে দছটা বাজি যায় ভাত খাওঁতে।
অ আৰু এতিয়া ছুটি সময়খিনি এই সময়খিনি অলপ ছুটি ৰা তি সোনকালে দছ টা এঘাৰটা বাজিয়ে যায়।
তোমালোকে কেতিয়া খোৱা?
আমাৰো এই দছটা বাজি যায় কেতিয়াবা এঘাৰটা বাজে। খাই বৈ শুওতেতো সদায় বাৰটাই বাজে দেৰিকেই শুৱা যায়। কথা চথা পাতি, ল'ৰা ছোৱালী ভেজাল মাৰি। ৰাতিপুৱা নামাজ পঢ়ি ছিলে নামাজ পঢ়ি আকৌ শুই থাকে, নপঢ়িলেতো নপঢ়োৱে আৰু শুই থাক কেতিয়াবা এনে উঠো আঠটামান বাজে। আঠটামান বজাত উঠো উঠি কেনে মুখ চুখ ধুৰি পিছত নটা মান বজাত চাৰে নটা মান বজাত নাস্তা অ বনাওঁ সেনেকে লাহে ধীৰে চবেই দেৰিকে উঠ ঠে দেৰিকে খায় ।
উম ইমান কাম নাই আও সেইটো কাৰণে দেৰিকে উঠে।
আমাৰ অলপ শাহু মা জনী অলপ সোনকালে উঠে আৰু চাহ খাই লয় তাৰ পিছত আকৌ আমাৰ লগত না্চতা খা য় ।
অ
তেতিয়া আৰু ইমান চিন্তা নাথাকে খাই লৈ । চাহখিনি ।
অ
অ নিজে বনাই খাই গৈ বিস্কুট দি বা 'অটচ দি কে কেতিয়াবা গাখীৰ দিও অটছ খায় সেনেকে মিলাই খায় আৰু কেতিয়াবা গাখীৰ দি খাই কেতিয়াবা চাহে বনাই খায় কেতিয়াবা কণী উহাই লয় । ৰাতিপুৱা সময় কিন্তু আমি দেৰি কৰি উঠো কাৰণে নিজে চাহখিনি খাই । আৰু আমাৰ ঘৰত চবৰে ৰাতিৰ শু তে মানে দেৰি হয় টোপনি মাৰোতে । সেইকাৰণে মানে ৰাতিপুৱা নিজে বনাই খায় ।
নিজৰ ভোক লাগে ন নিজে বনাই খায় আৰু লোকৰ কাৰণে ৰখি নাথাকে
আৰু বয়স হৈছে নহয় এতিয়া বেমাৰী মানুহ আকৌ বেছি সময় মানে বেছি বেছি নাখায় । খাই নহয় অলপ অলপেই খাই সেইকাৰণে ভোগটো সোনকালে লাগে । আমাৰ নিচিনা পেট ভৰাই নাখায় সেইকাৰণে ।
খৰ বিলাক খাই থাকিলে এনেও ভোক লাগে টোপনি লাগে
উম আমাৰ খালি এটাই বেমাৰ খালি গেছ খালি গছ হয় গেছ উঠে এচি দি দিয়া
মই আগতে গেছ নহয় ইয়াত আহি জলপান দি চাহ খাওতে এতিয়াহে গেছ হয় ।
অহ এই খালী পেটত জলপান খালে হয় এনে মাজত খালে একো নহয় খালী পেটতে দিলে হয় অলপ টেবলেট চেবলেট আনি খাবা ।
সেইখিনি ৰাতিপুৱা খালো গেছ উঠিল এতিয়া সেইকাৰণে বাদ দিলো ।
তাজা আনি লবা । ডাইজিন আনি খাবা চুহি চুহি খাই থাকিবা মাজে মাজে আহাৰ খোৱাৰ পিছতো আগতো কথা নাই খাই থাকিব পাৰে আৰু টেবলেট ভাল চাই আনি ললে এসপ্তাহত এটা টেবলেট খালে দহ দিন দিনলৈকে আৰু গেছ নুথে।
অ টেবলেট খাব নোৱাৰো যে
এ কেপচুলহে ধুনীয়াকে গিলাই যায় । এটা খালে আৰু সেইটো দামী । এটা খালে দহ পোন্ধৰ দিনলৈ আৰু গেছ নুঠে নহয় একো নহয় মানে একো অসুবিধা নকৰে । মই নিজে খাওঁ গম পাওঁ মোৰ বেছি । বেছিদিন নালাগে মোৰহে এসপ্তাহ দহ দিন যায় আৰু এটা টেবলেট খালে । মানে আমাৰ তেল আৰু ভাজা পুৰা বস্তু বিলাক বেছি খোৱা হয় কাৰণে মে গেছ বেছি হয় মোৰ । মছলা বেছি খোৱা যায় সেইকাৰণে মানে গেছৰ বেমাৰটো ভাল নহয় । ডক্তৰে কৈছে খালি অলপ মছলা কমাই খাব লাগে । হয় । অঁ নাই লাল চাহ খালে একো নহয় গাখীৰ চাহ খালে ক্ষতি কৰে ।
লাল চাহে খাওঁ খোৱা যায় যে ৰাতিপুৱা । মানে গেচ উঠে সেইকাৰণে এতিয়া ভাতে খাই যাওঁ ক্লাছত গ'লে
অ ভাত খাই ভাল ভাতটো খালে পেটটো ভৰি থাকে বহুত সময়লৈ
এতিয়া তুমি কি বনাবা?
এ পঢ়া-শুনা আমি ভাতে বনাম মানে অলপ দেৰিকেহে খাম নটা চাৰে নটা মান বজাত বনাম খাওতেটো চাৰে দহটা বাজিবই অহ
পঢ়িব আমি ওলাইছিলোয়ে লাইনটো গ'ল সেইকাৰণে বাহিৰতে বহি আছোঁ
অ কিমান টাইম লাগিব এতিয়া লাইন আহোতে
জানো এতিয়া এনেইতো লগতে আহে এতিয়া অহাই নাই হা
দেৰিকে দিয়ে নে সোনকালে দিয়ে
এনে লগতে দিয়ে এতিয়া অহাই নাই এতিয়া গৰম দিন যে কাটিবই আৰু অকমান অকমান
অ অ চব জেগাতে গৰমত অলপ অসুবিধা ধা হয় মানুহ এ চি চে চি চলাই যে সেইকাৰণে অলপ লাইনটো টানোতে মানে কষ্ট হয়
অ
সেইকাৰনে কাটি দিয়ে এতিয়া হ'ব দিয়া এতিয়া তোমালোকে অলপ পঢ়া চহা কৰা
অঁ হ'ব দিয়া
অ